আহ কি কৰি আছা?
আছু
আহ মই আৰ্টচা। মইও এনে আছো, চাহ লগত কি খাই আছা?
বিস্কিট, বাৰ্গাৰ, পিজ্জা
হয় নেকি ভাল পোৱা নেকি এইবিলাক চাহৰ লগত খাই?
অঁ বহুত ভাল পাওঁ।
আৰ্টচা কোন এইটো কোনটো এইটো খাই আছা? কোনটো কোম্পানীৰ বিস্কিট খাই আছা? কোনটো বিস্কিট খাই আছা?
বিস্কিট মানে পিজ্জা খাই আছোঁ ড'মিন'জৰ পৰা
হয় নেকি কোনটো পিজ্জা খাই আছা?
অ সেই পিজ্জা সেই পনীৰ পিজ্জা
আচ্ছা আৰু কি কি ভাল পোৱা খাই?
চাৱল, পুলাও, চাওমিন, পানী পুৰি
অ মইয়ো এইবিলাক ভাল পাওঁ বহুত।
উম মইয়ো বহুত ভাল পাওঁ খাই কাৰণে। আজি এইটোৱে বনাইছো। আছিলোঁ মই
অ' এনে তুমি কি কি বনাব জানা ঘৰত?
দাল, চাৱল, চবজি, চিকেন, ফিছ, পনীৰ
অ' এনে মাৰ হেল্প কৰা নে, মাৰ হেল্প? কৰা নে কাম কৰোত?
কৰো কৰো। ভাত বনাই দিওঁ, দালি বনাই দিওঁ, গৰম কৰি দিওঁ, জাৰু লগাই দিওঁ, ঘৰ মুুচি দিওঁ, বিচনা পাৰি দিওঁ বহি দিওঁ অলপ। পানী খাওঁ
উম। আৰু কোৱা কিবা
আৰু এনেই বহি আছিলোঁ বৰ্তমান তাৰপিছত বহুত গৰম দিছে আৰু ইমান গৰম দিছে বহুতে গৰম দিছে। বৰষুণ দিলে অলপ ভাল হ'লে হয়, ফুৰিব গ'লো হয়।
আহ।
ফুৰিব যাব নোৱাৰি ইমান গৰম, ছাইডৰ কনষ্ট্ৰাকচনৰো মাত বাাগি আছে।
আচ্ছা।
উম। আৰু গাঁৱ ধুই এনেকৈ টাইমটো গ'ল আৰু।